হ
অ মোৰ মাতটো শুনা পাই আছা
অ পাই আছো
অ সেনেকা কিয় কৰিছে ভাল নহয় এনেককা কোৱাটো চ যে গৈছে
হেটো কাণে মইতোযে হেনেকে কৈ দিছো, তই হেটো ভাব হেটোহে বেলেগ ভাবি আছে, কেনকে মানে মাকৰ ওপৰত কৈছে হেনে ভাবি আছে।
ভাবিয়ে থাকব দে, কাম নাহে। লাগা টাইমত নকয় আৰু নালগা টাইমত যি টি বকী আছে।
হু।
নাই নিজে কৈ আছো যে লগ কৰো ব'ল, মোৰ কেনেকা চখ লাগছে বা বা জীৱনত প্ৰথমবাৰ তোৰ বাহিৰে সি কৈছে যে
এ ৰখিও আছিল বোলে।
হে এ এহ আ কেইটা বজাত
হেটো কথাটো মই গম নাপাওঁ দেচোন কেতিয়া মোক মানে ৰখি আছে বুলি টো গম নাপ ক দেচোন।
পিছত কৈছে।
অ'
উম কল', হেই কল' মাজত কব নোৱাৰিলে।
নহয় মইতো এতিয়া মানে সেই কি বুলি কয় এটো মই, কি বুলি কয় এইটো মানে মাথাতো পৰব' নোৱাৰো না। গম পাই যে মই নিজে নিজে মোক ক'লেহে গম পাম মই, হা। হা
উম কি যে হ'ব। এতিয়া তই যে গাত লাগি কেনে কৈছে-গাত লাগিছে তাইটি।
অ', এইত ৰানডে।
কৈছা এনগে মইতো ভালে পাইছো।
উম সেটো নহয় মানে সেনেকেও কব নালাগিছি দেছোন মই।
নহয় অ' মই থাকিলেতো ময়ো কলো হয়, মই কলো হয় হেনেকে, নহয় এই কনভাৰ্চিচ অ সেইবিলাক মাজত এনেকা কি বেয়াকে কৈছে? কিয় গালি নাফাৰে?
হু।
এনে ধেমালিত কোৱা বেলেগ কথা।
হু।
এইবিলাকৰ ক্ষেত্ৰত কিতো কয় কি কথা মানে বা।
হু। বহুত কিবা দে, বহুত‌ দিগদাৰ এইবোৰ।
অ' অকল নহয় চাৰিটা তই অকল মোকে নহয় তই বেলেগকো সুধিছ হেই ভাল নহয় ন। নিজৰটোৱে ভাবি আছে। অ' এনেকুৱা কোৱাতো কোনো ছোৱালীক কোৱা হেটো কোনো ভেলিড নহয়।
হু।
কাক কুকে কব নালাগে।
হয় কিন্তু এইটো মই কৈছো এইটো অ মই কৈছিলো অ সেনেকে নালাগে বুলি হা চত নেহ চত নুশুনে এতিয়া এতিয়া ব কিবা কিবি দিছে ৰ কিবা দিছে নাজানো। দেৰি তে হনি মি তে নহব
আ খালতছ ব একে
উম
মেইন কথা বুজি নাপাই ন তই কিবা কৈছ বুজাইছ বুজি পালে বেলেগ কথা বুজিয়ে নাপাই নিজয় টোয়ে ভাবি আছ
উম তাকেতো ম পাইছ তো
কাম বন নোহোৱা মানুহ নিচিনা এনেুৱা কৰি আছে ৰিবা অ
মানে একো মানে বুজিব নোৱাৰি মানে প কি পৰা পুৰা মানে চব খেলি মেলি তাই পৰ
ইাৰে এক হেইও নাই ন হালো নাই
ভাল মানে
আৰে এইটো কি ক উত্তৰো নাই আৰে
অ অ
নাই অ ত কি ওলাম
উম
সাজা লগাৰ বাহিৰে আৰু অ সেই সেই নাই
উম থিকেই যে হব অ ভাই
চিন্তি ক'ব লাগে ন স নহয় মেইন কথা এইটো কি নহয় নহ গমেই নাপায় আগৰ পৰা তাইও আগৰ পৰা সেনেকা নহয়, নাছিলে।
মানে, মানে সেইও মানে সেই মানে সিহঁতৰ লগত যেতিয়া মানে, - কথাটো মানে, সেইটো মানে সিহঁতৰ কাৰণে নৰ্মেল হয় না সেইটোৱে মেইন কথা ত', সেনেকে মানে ইমানটা ভাবা নাই অ', - অ ', সেইটো কাৰণে সিমানটা ভাবা নাই। উম', কিন্তু মানে আমাৰ মাজত সেনেকুৱা নৰ্মেল নহয় না।
অ', এনেকুৱা কৰাতো বহুত ডাঙৰ কথা হৈ যাই আমাৰ। তো হয়ে।
উম',
কিন্তু হলেও এনেকোৱা কাইজা মাজত এনেকা কব নালগে কেতিয়াও। মানে জ্বলা- -জুইত ঘি ঢালাৰ কথা কাম কৰি আছে। এইটো কিবা কথা নেকি?
মই হলেটো মইও খাওঁ। পৰলোৱে।
উম ', কিয় নকৰিবি চবেই কৰিব উম',। চবে কৰিব আৰু কৰা নাই এজন আছে।
হা ', খোৱা আটব নাজনে বাছা।
নাজানে সঁচায়ে।
উম,
এ, 'হলেও চাই কৰিব লাগে। ইমানে সোধৰালো। এনেকোৱা কব নালাগছিল।
হয় কিন্তু আন, মানুহতো মানে অলপ বেগ, কোৱা,
উম',
বেছিয়ে বেঁকা না,
নহয় মানে ভদা বহুত বেছি।
অ ', আৰু নহয় উম, মানে কিবা এটা কৰাৰ আগত ন', ভাবি নলয়। দচ বাৰ মান নাভাবে পটককে কৈ দিয়ে কিবা এটা কথা। সেইটো গম পাইছো যে, আগৰ পৰা গম নাপাই ইমান, এনেকা কথা পাতি আহা নাই এইটো গম পাইছো কিন্তু হলেও এইচ, পালি কি কথা পাতিম, একেলগে ছোৱালীৰ লগত কেনেকা কি কথা পাতব লাগে। সেইটোতো লাভ পাব লাগে ন কিন্তু লাভ হলে কথাৰ লগত কাৰ লগত কথা পাতাই নাই মাকৰ বাহিৰে
উম উম অ সেইটো কাৰণে এনেকুৱা মানে সেনেকে কথা নাযায় দে সেইটো কাৰণে এনেকুৱা
অ
কথা পাতা ষ্টাইলতে গম পায় মানে সেনেকে কথা পাতিলে
উম এনে লৰাৰ লগত কথা পাতা দেই আৰু একদম সেইটো আৰু কথা নেকি আৰু
কিন্তু সেনেকুৱা সেই ক্ষেত্ৰতো মানে চবৰে মা হত থাকে না সেনেকুৱা ক'ব নালাগে বুলি উম চবেই মা থাকে তো সেইটো সেইটো সেইটো ভাল পোৱা নাই অঁ উম
মোৰ ন আজি মনতো এতিয়া ভাল লাগিছে মই ন এইয়া আৰু কি কয় তাতে যে গ'লো দোকানখনত
উম
নবলিচটো পালো আৰু হাইলাইটাৰ এটা লাগছিল পিংক কালাৰো লাগিছিল কিন্তু এই নীলাহে পালোঁ হয়
ভালনে সেইটো
অ এইটো ভালে
মানে মানে ভাল মানে ভাল দিশ দেখিছে না
অ স ভাল লাগিছে দে দে কি কয় তাই যে আনছিল
মই যে লগাইছিলো অ
উম
সেইটোয়ে হয়
হ
ত সেইটোয়ে মই পাই গৈছো তো মোৰ মনতটো ভাল লাগি গৈছে
নাই আটা মাই এটা মজা আইচক্ৰীম আছে বজ কফি কফি লাগে
কি থ্ৰী ফ্লেভাৰ
বাস্কিন ৰবিনছৰ আলমণ্ কিবা
অ' বাছ কিন ৰবিঞ্চ অ দামিচোন
হ'ব বেছি সেইটো কাৰণে উম লিংগিতৰ পৰা আৰু কিবা এটা আহিছে কিমান আছে গম নাপাও কিমান আছে
এই গৰমত আছো মই আৰু হৈ আছো নহয়
মই নোৱাৰো মই ঠাণ্ডা পানী এইকদিন বহুত খাই আছো।
অ। তি কি বা মুখত। ঘাট আছে আৰু এইখিনি এইবিলাক য'ত ঘাট। টো হয় ন তাতে নহয় এইটো প্ৰথম বাহিৰে একদম মানে ধৰব নোৱাৰা জেগা এত হৈছে কি যে হব। মানে এনেকা এটা বস্তু হৈছে না মোৰ মুখত যে মই ধৰিব নোৱাৰা জেগাত হৈ আছে মান এনেই এইটো কিবা কত এই ঘাঁ এই অলপ কিবা গল হোৱা টাইপ হয় হা বহুত ধৰে কিবা খালে জ্বলা বা টেঙা কিবা খালে বহুত ধৰে।
জৰুং বুলি কয়
হয় মোৰ এই মুখৰ ভিতৰত হৈছে
মুখৰ ভিতৰতে হয়।
প্ৰথমবাৰ হৈছে
আচছা মুখৰ ভিতৰত মানে একদম বহুত ভিতৰত হয় এই যত মানে মলাৰ। পীত গেইটা থাকে। দাঁত কেইটা থাকে তাতে হয় উম সেইবোৰেতো হয়। একো নহয় হেতো
নহয় সেইখিনিত নহয়। এই য'ত আমি খাদ্য চাদ্য খালি যে গত গিলো এই এটা যে টিলিঙা টাইপ থাকে। যে গলৰ ভিতৰত সেইখিনি অলপ ওচৰত অ। ত ভাব তোৰ এনেকা এটা জেগাত হৈছে মই থ আন্দাজৰ লগ
তোৰ তোৰ সেইটো মানে ঘহা খাইছে মানে তই চাগে কিবা বহুত বেছি টেঙা টেঙা খাইছা বা বহুত কিবা এটা বস্তু মানে। চুহি চুহি বেছিকে খাইছা। তেনেকে এই ভিক্স চকলেট বোৰ বা কিবা হাজমোলাবোৰ সেইবোৰ মানে বহুত দ তো সেইবোৰ চুহি খালে না কাটি যায় সেনেকা টাইপ মোৰো হয় বহুত বা এই ললিপপ খালে
ত সেই কাৰণে হ'ব পাৰে হ'ব পাৰে ত তমাত এই একদমচত কিবা স্কেৰেঞ্চি টাইপ কিবা বস্তু এনেক খাইছে বুলি চাগে মই মোৰ দ্বাৰা কিবা মইহে খাইছো এইখিনিত কিয় হৈয়ে গ'ল মোৰ কেণ্টিনত তাৰ পিছত উঠি কেনে যে ইমান বিষাইছে একো খাব নোৱাৰো না ভাত খাব পাৰো না পানী খাওঁ পানী একো নহয় কিবা এটা মানে এই ভেন্দি কিবা কিবা সেই ভাজি চাজি কৰিলে ন মোৰ গলটো চিংচে চেঙাই যায় মানে মস্ত দিগদাৰ হৈছে
দিগদাৰ
ডক্টৰক দেখালেও বেছি কব বাদে দিছো দা এ মেডিচিন আছে হা সেই মে সৰু আৰু বক্সটো ইমান ধেৰ নহয় হ সিটোৰ এক্সপায়ৰী ডেট কিমান হৈ থাকে জানা এক বছৰ আৰু বছৰৰ মূৰত একবাৰ হে হয় সেইটো আৰু টো দামটো দাম কিমান জানা? তিনিশ-চাৰিশমান লয় সেইটো দাম। বছৰৰ মূৰত একবাৰ হৈ। এটা কিনিম হৈছে দে বান দি
কেতিয়াবাহে হ'ব। বছৰত মেই বি কি বা কে দুইবাৰকেই হ'ব তাতকে বেছি নহয়।
অহ ',
সেনেকে-সেনেকে দিব নোৱাৰি, দেই ইমান দামত।
ইমান নহয়। সেইটোত কিমান মই মায়ে কৈছে বাদ দি। তই মিঠা তেল নিমখ লৈ সে লগাই। নিমখ বোলে মিঠা তেল বা নাৰিকল তেল সেনেকে ঘহি দিব লাগে যে ইমান মুখৰ ভিতৰত কেন কে দিম? অকল জিভাত হ'লে বেলেগ কথা। জিভাত বেলেগে কৈ মোৰ। ঘৰ ওচৰত হ'লে বেলেগ কথা। যা, সেইখিনিটো নহয়। দাঁতকেইটা যত ওচৰত থাকে সেইখিনিত নহয়। নোৱাৰি এনেকে গাৰ্গল কৰা বেলেগ টো বেলেগ
অহ', বেলেগ কথাই সেইটো।
কিয় নকয় কথাটো এনকে ৰে? পাৰি এনকে।
কষ্ট কৰে। মোৰো এনেকুৱা হয় বহুত হয়। সেনেকুৱা হয় মো মোৰ মায়ে কয় সেনেকুৱা মানে এই যেতিয়া মানে তোৰ ভিতৰে-ভিতৰে মানে চৰ্দি বা জ্বৰ বা কাহ, এনেকা যেতিয়া হৈ আছে, হৈ থাকে, তেতিয়া হয় বোলে, এনেকা।
কিন্তু, কি ক'ম আৰু মোৰ -মোৰতো একে সদায়-সদায়ো হৈ নাথাকে। কেতিয়াবা-কেতিয়াবাহে হয়। সেই যেতিয়াই হয় ন। উম ', দুটা বা এটা হয়। আৰু, এটা হ'লেহে মস্ত ডাউট ধুমা এটা হয়। ত', মই কম, মচিব নিদিয়ে
মোৰতো হৈয়েই থাকে। সেনেকে হ'ল নেকি, দে?